হেল্ল'
অ অ। কি কৰি আছে?
এনেই বঢ়ি আছো। আপুনি কি কৰি আছে?
মইয়ো এনেই বাহিৰত গছৰ তলত বহি আছো কি কম গৰম।
উম উম, তোক লব হ'লে
হয় হ'ল।
অ কি কৰে ঘৰত খালে।
চয়াবিন ৰান্ধিছিলে। আৰু মানে কণী।
ভালেই। মই এতিয়া খালো মানে একো চবজি নাছিল, সেইকাৰণত পন্তা বনাই খালো।
হয় সেইটো খোৱা ভাল গৰমৰ দিনত। উম, ভাল এইটো ভাল।
ত' আজি কি বিষয়ত আলোচনা কৰিব।
খোৱাবস্ত হৈছে খাদ্যৰ বিষয়ে।
হয়, হয় সেইটো ভাল হ'ব।
মানে খাদ্য মানে ঘৰ জীৱন এক মূল্য। প্ৰয়োজন আৰু মানে মানুহে মানে সুস্থ ভাৱে জীৱন যাপন কৰিবলৈ খাদ্য এটা মানে অতি প্ৰয়োজনীয় মানে ভূমিকা পালন কৰে মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
হয়, হয়।
আৰু মানে আমাৰ শৰীৰনৰ বাবে যিবোৰ পুষ্টিৰ দৰকাৰ সেইবোৰ মানে খাদ্য পৰাই আমি আহৰণ কৰোঁ।
উম, উম।
মানে খাদ্য পুষ্টি থাকে শাক পাচলি মানে গ্ৰীন ভেজিটেবল যিটো হয় পাচলিত তাত মানে বেছি পৰিমাণে থাকে।
হয়।
উম তাত মানে প্ৰটিন থাকে কাৰ্বোহাইড্ৰেট থাকে। থাকে। আৰু বিভিন্ন ধৰণৰ ভিটামিন খনিজ প এইবোৰ থাকে।
হয়, হয়।
কিন্তু আমি আজিকালি বজাৰত যিবোৰ শাক- পাচলি পাও সেইবোৰ মানে বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য কীটনাশক দ্ৰব্য এইবোৰো হয় ত সেইকাৰণে আমি যদি পাৰো তে ঘৰতে বনাই
হয়, হয়, হয়।
তাৰ পৰা মানে বহুত ধৰণৰ বেমাৰ হ'ব পাৰে, আমি যদি এটা বস্তু যদি ঘৰতে খেতি কৰি লওঁ অ', ' আম নিজে কোনো ৰাসায়নিক সাৰ পৰি ব্যৱহাৰ নকৰি জৈৱিক মান ব্যৱহাৰ কৰিম।
হয়।
এইটো ভাল হ'ব আমাৰ কাৰণে।
হয়, হয় এইটো পদক্ষেপ ললে ভাল হ'ব বজাৰৰ পৰা নকিনাকৈ নিজে নিজে বনাই খিনি খলে তাতে ভাল হ'ব।
বা আপুনিও আপুনি কি কি খেতি কৰি কৰিলে এইবাৰ?
আমি আচলতে খেতি কৰোঁ। এনেতে জঝিঙা খেতি কৰি থাকো। তাৰপিছত এনে কচু
উম।
আলু পিছত বেঙ বেঙেনা
উম।
আৰু আছে কেৰেলা পূইহাক
উম।
বেছিভাগেই খেতি কৰি থাকো, কিয়নো আমালোকে কৃষি মানুহ। খেতি, খেতি কৰি থাকো সকলো সময়তে। এই এই কাৰণতে আমালোকে যিটো খাওঁ চব্জি শাক- পাচলি গোটেকেইতিয়া খে
হয়,
বজাৰৰ পৰা খাবলগীয়া বস্তু কিছু আছে
হয়, হয়, অ', আৰু যিবোৰ মানে দোকানৰ মানে কৰা মানে তেলৰ বস্তু সেইবোৰ বেছি বেছিকৈ লাগে আমাৰ পৰিহাৰ কৰিব লাগে। আজিকালি লৰা ল'ৰা ছোৱালীসকলে একেবাৰে ৰেষ্টুৰেণ্টত গৈ একেবাৰে কি কি তেলৰ বস্তু খাই আছে তাৰ পৰা গেছৰ আছে। ইয়াৰ উপৰি মানে যিহেতু আজি এদিন কেইটা মানে গৰমত গৈ আছে। মানুহে মানে দোকানত গৈ মাজা স্প্ৰাইট আদি ঠাণ্ডা বস্তুবোৰ কিনি খাই আছে। যিবোৰ মানে আমাক খাব নালাগে কাৰণ এইবোৰত মানে বেছি পৰি মাণে চিনি থাকে চুগাৰ থাকে যাৰ ফলত আমাৰ ডায়বেটিছ হব পাৰে। আৰু দোকানৰ যিবোৰ পেকেটৰ বস্তুত তাত মানে পাল অইল ইউজ কৰে, যিটো আমাৰ দেহকাৰ নাই একেবাৰে ক্ষতিকাৰক।
হয়,
ত' আমি যদি কিবা খাবলৈ যাওঁ খাবলৈ হ'লে ত' নিজে ঘৰত। বনাই খাব লাগ খাব লাগে আৰু যদি গৰমত দিনা যদি গৰম লাগে তেনেহলে আমি নেমুৰ চৰ্বত, বা কুঁহিয়াৰ ৰস আদি খাব পাৰোঁ।
অ', অ', অ', আৰু এটা কাম কৰিব পাৰো আমালোকে দহিটো খাব পাৰো।
হয়, এইটো একেবাৰে ভাল দহিত জিংক থাকে, মানে জিংকে হাৰ গঠনাত আমাৰ সহায় কৰে। বহুতো।
হয়, হয়,
বেছি বেছি গৰম লাগিলে আজিৰ সময়ত, এতিয়াৰ সময়ত আপুনি এক কাম কৰিব দহি টো লৈ অলপমান পানী মিখলাই তাত তে নেমু দি খান ঘোল বনাই খাব। অতিকৈ শৰীৰটো ঠাণ্ডা হৈ যাব।
হয়,
পেটৰ কাৰণেও ভাল এইটো।
উম,
আপুনি জানে কৈ আছে কি কি উপকাৰ পায় তাতে।
হয়, হ মানে মানু মোকো পাৰ ধৰণৰ মানে উপাদান খাদ্যয়ত থাকে। তাৰ ভিতৰত মানে কাৰ্বহাইড্ৰেটটো আমি ভাত, ৰুটি আলু মানে এইবোৰ কাৰ্দহাইড্ৰেটটো মানে পাওঁ। এইবোৰৰ পৰা প্ৰটিন মানে আমি মাছ, মাংস, চয়াবিন এইবোৰৰ পৰা আমি প্ৰটিন পাওঁ। চৰ্বি চৰ্বি আৰু ফেত যিটো আছে সেইটো আমি মানে তেল ঘি এইবোৰৰ পৰা পাওঁ।
অ', অ',
ভিটামিন ভিটামিনটো বহুত ফল মূলত থাকে, ইয়াৰ উপৰি মানে ভিটামিন ডি যিটো সেইটো আমি ৰ'দৰ মানে হুযৰ পোহৰৰ পৰাই পাওঁ।
অ', অ',
ভিটামিন মানে দেহক ৰোগৰ পৰা ৰক্ষা কৰে আৰু মানে দেহৰ সঠিক বৃদ্ধি আৰু কেচ নিশ্চিত কৰে।
উম উম
ইয়াৰ কৰি মানে বহুত অ' খোৱা বস্তু যেনে ফল মূল শাক পাচলি যিবোৰ মানে বহুতো ঔষধ বনাবলৈ ইউজ কৰা হয় মানে ব্যৱহাৰ কৰা হয়।
অ'
লাচিনা গছৰ পাত বুলি যে জানে আপুনি এটা
কৈছে
চাচিনা গোটৰ গছৰ পাত, সেইটো মানে ভাজ ি খাই বা তাৰ তাৰ পৰা মানে ৰস যদি খোৱা হয় তেন্তে মানে বি পি টো কমি যায় একেবাৰে
হয়। এই কথাাতটো মই আগৰ যিবিলাক মানুহ আছে সিহঁতক কাকত শুনিছো সেইবিলাক। লাক কৈ আছে যে সেইটো চুপাৰ ফ্ৰুইট বুলি কৈ থাকে।
উম এইটো সচাই হয়।
চুপাৰ বুলি কৈ থাকি তাত চাজনাৰ যিটো পাত আছে ন। তাক বহুত ধৰণৰ ভিটামিন পাই তাত।
ইয়াৰ উপৰি মানে নেমু কমলা ইয়াত মানে ভিটামিন চি থাকে
অ'
ভিটামিন চিয়ে মানে দেহৰ গঠনৰ বাবে বহুত সহায় কৰে। আমি মদু খাব পাৰোঁ। মধু এটা ভাল বস্তু।
মধু এতিয়া সময়তে য'তে ততে নাপাওঁ।
হয় হয় যি'ত ত মানে মানুহে একেবাৰে গছ গছনি একেবাৰে কাটি পেলাই আছে।
হয় বজাৰত যিটো পায় তাত তো
হয় বহুতো ধৰণৰ কেমিকেল কেমিকেল মিহলাই থাকে।
আমি পাৰিলে এই গছৰ পৰা উলিয়াই লোৱাটো ভাল হয়।
হয়।
ইয়াৰউপৰি মানে আদা আছে, আদা যদি আমি নিমখেৰে খাওঁ মানে সেই আদাই আমাৰ মানে পাচন চ শক্তিটো মানে বৃদ্ধি কৰি দিয়ে।
আহ
খাব পাৰি আমি মানে দেহা শুকানত সহায় কৰে।
উম উম
মানে আমি ক'ব পাৰি যে মানে মানে ঔষধি মানে গুণযুক্ত খাদ্য অসমৰ পৰা আমাৰ মানে জীৱনৰ বাবে অতি মানে গুৰুত্বপূৰ্ণ এইবোৰ।
উম সেইটোৱে আমালোকক দেখিব লাগিব ভাবিলো কোনটো খালে ভাল হ'ব কোনটো খালে শৰীৰতো সুস্থ থাকিব, কোনটো টো বেয়া কোনটো খাব নালাগে
আমি আজিকালি ল'ৰা ছোৱালী মানে টিফিনত আ মেগী বনাই দি দিওঁ, সেইটো দিব নালাগে। যি মেগী মানে ময়দাৰ দি বনোৱা হয় তাত মানে বহুত পৰিমণৰ মানে কেলৰি থাকে মানে ফেট থাকে চৰ্বি থাকে, তাৰ ফলত মানে বহুতো ধৰণৰ বেমাৰ-আজাৰ সৃষ্টি হ'ব পাৰে। ত' মানে আমি এইবোৰ মানে মানে এখন সমাজ মানুহক মানে সজাগ কৰি দিয়াটো উচিত। সকলোকে জনাই দি
হয় হয় হয়।
সেইটোৱে সকলো মানুহক জনাই দিবৰ কাৰণে আমালোকে এটা আলোচনা কৰিব লাগিব। সিহত
হয়। হয়।
আমালোক শিকিব লাগিব, কোনটো বেয়া কোনটো ভাল। সিহঁতক বুজাব লাগিব, সেইটোৱে। তেন্তে সিহ-সিহঁতটো বুজি পাব।
উম। আমি সাৱধান হ'লেহে মানে আমাৰ সন্তান সেইবিলাকে সাৱধান হব পাৰিব।
হয়। হয় হয়।
মুঠতে মানে মানুহ মানে খাদ্যৰ ওপৰত নিৰ্ভৰশীল খাদ্য নোহোৱাকৈ মানুহ জীয়াই থাকিব নোৱাৰে।
নোৱাৰে নোৱাৰে।
মানে শেষত ক'ব পাৰি যে খাদ্যত থকা মানে পুষ্টিসমূহে জীৱনৰ মূল বৃত্তি।
উম।
সেয়েহে মানে স্বাস্থ্য জীৱনৰ বাবে স্বাস্থ্য সবল জীৱনৰ বাবে সকলো সময়ত পুষ্টিকৰ খাদ্যয় লাগে
হ'ব তেনেহলে আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয়। আপোনাক লগত কথা সধ ভাল লাগিল।
বহুত কিবা শিকিব পাৰিলো আপ পৰা মই।
হয় হয় আ-আপোনাৰ পৰা ময়ো শিকিলো।
উম।